আহেল হেল্ল' অ বন্ধু নমস্কাৰ আজি আমি পৰিবহণ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিম কৰিবনেে
অ অ পৰিবহন ব্যৱস্থাটো এখন দেশৰ উন্নয়নৰ অন্যতম অংশ তোমাৰ পৰিবহন অবিহনে আধুনিক সমাজত আজিকালি বহুত তো কল্পনা কৰিব নোৱাৰি আৰু
উম উম উম
উম তোমাৰ
পৰিবহন ব্যৱস্থাৰ ফলত ধৰি লও তোমাৰ যাতায়াততো বহুত সুচল হৈ পৰিছে বৰ্তমান
হয় হয় আজ আজিৰ দিনত বহুতখিনি
হয়
মানুহে মানুহ বা সামগ্ৰী বা বিভিন্ন সেৱা সান্তৰ সহজ কৰিবলৈ পৰিবহন ব্যৱস্থাটোৱে মুখ্য্ ভূমিকা পালন একদম
হয় হয়
উম
পৰিবহন ব্যৱস্থা মানে মূলত তোমাৰ চাৰি পাকৰত কব পাৰি এনে স্থল পৰিবহন পথ পৰিবহন বায়ু পৰিবহন আৰু জল পৰিবহন
উম
এইবিলাকৰ জৰিয়তে ধৰি লও আমাৰ বহুতো কৃষি কাৰ্যৰ ধৰি লোৱাক উৎপাদনশীল উৎপাদন কৰা মানে শস্যসমূহ বা তোমাৰ বহুতো নানা ধৰণৰ সামগ্ৰী যেনে কাপোৰ ধৰি লওক এই ব্যয়ৱসায়ত ব্যয়ৱসায়ত কৰো ব্যৱসায়ত ব্যৱহৃত কৰা যেনে বহুতো ডাঙৰ ডাঙৰ যন্ত্ৰ পাতি আদি জল পৰিবহণ বা ৰেল ৰেল পৰিবহণ বা পথ পৰিবহণ জৰিয়তে অনা হয় যাৰ ফলত আমাৰ ধৰি লওক বহুতো সুবিধা হৈ পৰিছে আগতেতো তোমাৰ পথ পৰিবহন ব্যৱস্থাটো সুচল নাছিল
উম উম হয়
ধৰিলক দেশৰ অৰ্থনীতি
উম উম
মানে বিকাশ হোৱা নাছিল বৰ্তমান সময়ত যথেষ্ট মানে যথেষ্ট পৰিমণত অৰ্থনীতিৰ বিকাশ হৈছে পৰিবহণ ব্যৱস্থাটো সুচল হোৱাৰ বাবে
উম উম
তোমাৰ পথ পৰিবহন আটাইতকৈ মানে তোমাৰ জনপ্ৰিয় অহা আৰু অধিক ব্যৱহাৰত ব্যৱস্থা আমাৰ যত বাছ বা গাড়ী ট্ৰাক বা অটো বা মটৰ চাইকেল আদি ইয়াৰ অন্তৰ্গতত মানুহে দৈনন্দিন জীৱনতে প্ৰায় খিনি প্ৰয়োজন আৰু সময়ৰ পথ পৰিবহনৰ নিৰ্ভৰ কৰে বা তোমাৰ বিদ্যালয় কলেজ কাৰ্যালয় অথবা বজাৰলৈ যাবলৈ পথ পৰিবহণ মাধ--এক প্ৰধান আৰু এক
হয় এতিয়া আগতেতো তোমাৰ ধৰি ল দূৰ দূৰণিৰ কলেজ বা আহ স্কুললৈ যাবলৈ হলে তোমাৰ বহুতো সমস্যাৰ মানে সন্মুখীন হব লগা হৈছিল অ লৰা ছাত্ৰ ছাত্ৰীবিলাকে ধৰি লওক উন্নতমানৰ পথ নোহোৱাৰ বাবে অ মানে সময়ত সময়ত উপস্থিত হব পৰা নাছিল
উম উম
কিছুমান কলেজতো তোমাৰ নদীৰ পাৰৰি যাব লগা আছে যাৰ ফলত তোমাৰ বহুতো সমস্যয়াও দেখা দিছিল কেতিয়াবা নদীৰ বান্ধোতেতে কিছুমানে উ উটি গৈছিল ধৰি লও নাওবিলাক ওলটি গৈছিল যাৰ ফলত মানে মৃত্যু মৃত্যুৰ মুখত ফুৰিছিল আৰু ছাত্ৰ ছাত্ৰীসকলে ধৰি লও বৰ্তমান সময়ত বৰ্তমান সময়ত ধৰি লও এ বহুতো ডাঙৰ ডাঙৰ দলং নিৰ্মাণ কৰাত বা পথ নিৰ্মাণ কৰাত যাতায়াততো বহুত সুচল হৈ পৰিছে পথ পৰিবহণ ব্যৱস্থাটো উ কোৱাচোন বাৰ তুমি আৰু
তোমাৰ মানে যিটো আমাৰ পথ পৰিবহন আছে সেই পথ পৰিবহন থকাৰ বাবে কৃষক সকলে তাৰমানে তোমাৰ উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ নি বিক্ৰী কৰিবলৈ বহুত সুবিধা হয় আৰু তোমাৰ আৰু তোমাৰ যিদৰে ৰেল ৰেল আছে তোমাৰ ৰেল পৰিবহন তোমাৰ একদম কম খৰচ আৰু নিৰাপদ তাৰমানে ই তোমাৰ একটালৈকে মানে বহুত যাত্ৰী আৰু বা বৃহৎ পৰি সামগ্ৰী কঢ় আনিব পাৰে বা যিমান দীঘলীয়া দূৰত্ব যাত্ৰাৰ বাবেও ৰেল যথেষ্ট আৰু অভিয আৰু বিশেষকণাৰ ব্যৱসায়ী বা আমাৰ যিবিলাক দুখীয়াাক ঘৰৰ মানুহ আছে এইবিলাক আৰু কম কম খৰচত আৰু যাব পাৰে
হয় যোনবিলাকৰ ধৰি লওক আৰ্থিক সমস্যা দেখা দিয় সেইবিলাকখানে ৰেল পৰিবহণটো অধিক মানে সস্তা আৰু বিশেষকৈতো আমাৰ ৰেল আমাৰ উদাহৰণস্বৰূপে ক'ব পাৰি যে আমাৰ সাতাইছ নং ৰাষ্ট্ৰীয় ঘাইপথ
উম
ইমান দীঘলীয়া এটা ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ জৰিয়তে মানে বহুতো বহুত ৰাজ্যৰ পৰা এখন ৰাজ্যৰ পৰা আন এখন যাব ৰাজ্যলৈ যাবলৈ বহুত সুবিধা হৈছে মানে উম
হয় হয় তোমাৰ মানে আমাৰ ভাৰতৰ যিটো ৰেল পৰিবহন ব্যৱস্থা আছে এ বহুত ডাঙৰ পৰিবহণ তোমাৰ ৰেলপথেনে তোমাৰ দেশৰ বিভিন্ন অঞ্চলৰ সংযোগ ছে তোমাৰ ইয়াৰ ফলত অ বাণিজ্যিক বা উপাৰ্জনৰ উন্নতি হৈছে বহুখিনি আৰু তোমাৰ এটা আছে জল পৰিবহন তোমাৰ জল পৰিবহনৰ দৰে পৃথিৱীৰ আটাইতকৈ পুৰণি পৰিবহন কিন্তু এইটো তোমাৰ ব্যৱস্থা সমূহৰ ভাৰত অন্যতম তোমাৰ নদী হ্ৰদ বা সাগৰীয়া পথ ব্যৱহাৰ কৰি যাত্ৰী আৰু সামগ্ৰী পৰিবহন কৰা হয় যিখিনিত আৰু তোমাৰ উ সাগৰৰ ওপৰত যাব লাগে সেই সখি আৰু জল পৰিবহন ব্য্ৱস্থা কৰে আৰু তোমাৰ অসমৰ এ তোমাৰ ক্ষেত্ৰত জল পৰিবহন বিশেষ ভূমিকা আছে তোমাৰ ব্ৰহ্মপুত্ৰ বা বৰাক নদীৰ জৰিয়তে উম উম
ব্ৰহ্মপুত্ৰ বা বৰাক নদীৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীৰ জৰিয়তে যোনটো মানে আহ ৰাষ্ট্ৰীয় দ্বিতীয় নং জলপথ যোনটো বহি গৈছে সেইটো শদিয়াৰ পৰা ধুবুৰীলৈ আঠশ একান্বৈ কিলোমিটাৰ দূৰত ত মানে সেই জলপথটো বহি গৈছে যোনবিলাক মানুহে ধৰি লোৱাক উম স্থলপথৰে যোৱাৰ অসুবিধা বা তেওঁলোকৰ আৰ্থিক অভাৱৰ কাৰণে কিছুমানে জলপথতে সস্তাতে মানে বহুত দূুৰ্বদিনতে গতি কৰিছে
হয় হয়
তোমাৰ বহুত যাতায়ত আৰু যাতায়াত সুচল হোৱাৰ বাবে তোমাৰ ধৰি লও আগৰ তুলনাত আৰু ধৰি লও এই কেতিয়াবা অ শাৰীৰিক অৱস্থা মানুহৰ যেতিয়া শাৰীৰিক অৱস্থা বেয়া হয় বা একদম জৰুৰীকালীন অৱস্থাত একদম সময়ত উপস্থিত হ'ব পাৰিছে ডক্তৰ খনা বা ড্ক্তৰ খনৰ সময় যাৰ বাবদ কেইজন মানুহৰ মৃত্যু হোৱাৰ পৰা ৰক্ষা পাইছেতো স আৰু বায়ু পৰিবহনৰ কথা ক'ব গ'লে ধৰি লও তোমাৰ আমাৰ অসমত ডাঙৰ বায়ু পৰিবহণ যেনে গোপীনাথ বৰদলৈ বিমান বন্দৰ এই বিমান বন্দৰৰ জৰিয়তে তোমাৰ দেশ বিদেশলৈ লক ভ্ৰমণ কৰিব পাৰি অতি কম সময়ৰ ভিতৰত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলৰ বাবেও মানে এই ব্যৱ পৰিবহন ব্যৱস্থা তো বহুত সুচল হৈ পৰিছে তেওঁলোকে চৌবিশ ঘন্টাৰ ভিতৰতে এখন দেশৰ পৰা আন এখন দেশলৈ ভ্ৰমণ কৰিব পাৰিছে
হয় হয় হয়
ব্যৱসায়ৰ মানে সন্ধানত যাৰ ফলত কি এখন এখন আহ ৰাজ্য ৰাজ্য বুলি নহয় দেশখনৰো মানে আমাৰ অৰ্থনীতিটো মানে উন্নত গতিত মানে আগবাঢ়িছে আৰু
হয় তোমাৰ তাৰ মানে তোমাৰ বায়ু পৰিবহনত আৰু বহুত আটাইতকৈ দূৰত্ব দ্ৰুত পৰিবহন আৰুটো
তোমাৰ বিমান অ সেই বিমানত মানে সহায় কৰি অতি কম সময়ত মানে এ যি দূৰৰ জেগা খান্তি আৰু মানে কম সময়তে আৰু অতিক্ৰম কৰিব পাৰে
হয় হয় এতিয়া আমাৰ আমাৰ এতিয়া চাবা এতিয়া আমাৰ ভাৰতৰ চবতকে ডাঙৰ উ্যদোগ উদ্যোগটোৱে হৈছে পৰ্যটন উদ্যোগ
উম উম হয় হয়
বিদেশৰ পৰাই পৰ্যটকবিলাকে আমাৰ ভাৰতৰ ধৰি লওক সংস্কৃতি হওক বন্যপ্ৰাণী হওক অ বহুতো চহৰৰ ধুনীয়া ধুনীয়া জোগ বিলাক চাবলৈ আহে আগতেতো আহোঁতে মানে বহুতেই মানে ধৰি লওক খোজকাঢ়ি হওক বা গৰু গাড়ী হওক এইবিলাকেৰে মানে যাত্ৰা কৰিছিল কিন্তু এতিয়াৰ সময়ত তোমাৰ বিদেশী ভ্ৰমণ জো মানে বিদেশী পৰ্যটকজনে মানে ভ্ৰমণ কৰিবৰ বাবে অ কম সময়ৰ ভিতৰতে মানে আন এখন ৰাজ্যৰ পৰাই বেলেগ এখন ৰাজ্যয ৰাজলৈ যাব বুলিছে
হয় হয় আৰু তোমাৰ মানে পৰিবহন ব্যৱস্থা মানে এখন দেশক অৰ্থনৈতিকভাৱে বহুখিনি সহায় কৰিছে তোমাৰ এ একদম উন্নত পৰিবহন ব্ৱস্থা এই তোমাৰ উপায়িত সামগ্ৰী মানে সহজতে বজাৰ লৈ নে সহায় কৰে
এতিয়া চাবা এতিয়া এতিয়া আমাৰ কৃষকসকলে উৎপাদন কৰা মানে কৃষি কাৰ্য যোন বিলাক উৎপাদন কৰা শস্যসমূহ যে আছে আগতে মানুহে নিজৰ জীয়াই থকাৰ বাবেহে খেতি কৰিছিল কিন্তু এতিয়া বৰ্তমান সময়ত ধৰি লও হয় অ এটা অঞ্চলৰ পৰাই চহৰলৈ মানে অতি সহজে নি কিন্তু তেওঁলোকে তেওঁলোকৰ উৎপাদন কৰা সামগ্ৰীসমূহ উন্নত মানত মানে বিক্ৰী কৰিব পাৰিছে অ
তোমাৰ এ তাৰ মানে উন্নত পৰিবহন ব্যৱস্থাই তোমাৰ শিক্ষা স্বাস্থ্য বা বাণিজ্যিক বাকৰি পৰ্যটন সকলৰ ক্ষেত্ৰতো বহুখিনি বিকাশত সহায় কৰিছে আৰু
হয় হয় যথেষ্টখিনি সহায় কৰিছে উ ইয়াৰে তোমাৰ ইয়াৰে তোমাৰ ইয়াৰে তোমাৰ বহুত ফটো খতিও আছে ধৰি লও এইৰে বানপানীৰ সময়ত কেতিয়াবা ৰেলপথ মানে বন্ধ থাকিব লগা বা যাতায়াত ব্যৱস্থা বন্ধ ৰাখিব লগা হয় যাৰ ফলত বহুতো সমস্যাই দেখা দিয়ে আৰু কিছুমান বানপানীৰ ক্ষেত্ৰত ধৰি লোৱা এই ৰেল ৰেল পৰিবহণ ব্যৱস্থাটো বন্ধ কৰি দিয়া হয় পৰিবহণ ব্যৱস্থাই মানে বায়ু পৰিবহন ব্যৱস্থাটো মানে বন্ধ কৰা হয় জৰুৰীকালীনভাৱে
হয় হয়
আৰু তোমাৰ কি বুলি কয় আমাৰ ধৰি লোৱাক এতিয়া অসমৰ চাহ উৎপাদন অতি জনপ্ৰিয় ভাৰতৰ পঞ্চাশ শতাংশতকৈও অধিক চাহ আমাৰ অসমে দিয়ে মানে ভাৰত
হয় হয়
ত' সেই চাহ উৎপাদন মানে বিদেশলৈ নি ৰপ্তানি কৰাত মানে বহুত সহায় কৰিছে পৰি বন ব্যৱস্থাই ভালে লাগিল বাৰু
ভাল লাগিল ময়ো আজি আলোচনা খিনি কৰাৰ মই বহুতো গুৰুত্ব গুৰুত্বপূৰ্ণ তথ্য জানিলো তোমাৰ পৰা
হয় ময়ো জানিলো বাৰু
উম উম ধন্যবাদ উম ধন্যবাদ বন্ধু আকৌ অন্য এটা বিষয়ত আলোচ কৰিম আমি উম ধন্যবাদ
ধন্যবাদ